অ হেল্ল' কি কৰি আছে অ মই এতিয়া এনেই আছো দে বৰষুণ পৰিছে চোন
আমাৰ ইয়াত কিচ কিচ কে আমাৰ ইয়াত টো দি আছে
অ
মই সে অ নামঘৰলৈ যাবলৈ কাৰণে বোলো উলাও কাপোৰ কানি উলিয়াই আছো আও।
অহ নামঘৰত কিবা পাতিছো নেকি? অ ময়ো আজি এফালে যাব লাগিব এতিয়া কি কওঁ জানো গা দালো কালি পা ভাল নাই এ বাৰ্থ ডে মাতিছে বাইদেউ নাতিনীয়েক, গোটেই কেইটাকে মাতিছে সিহঁতও কিবা লেঠা এতিয়া মই নগলেও মোকে যাব দিছে মোৰ একেবাৰে গাটো কালিৰ পৰা বিষ একে কিবা ভাল লাগা নাই।
অ।
বি আছো যাওঁ নগলেওহে বেয়া পাব। কি কম তাক
নিজৰ মানুহ যেতিয়া নগলেতো বেয়া পাবই দেচোন। এতিয়া মোৰ তাত কিবা এটা পাতিলে মই তোক মাতিলে তই নাহিলে মোৰ বেয়া লাগিব। মোক মাতিলে মই নগলে তোৰ বেয়া লাগিব ব একে আৰু চবৰে ন' অ, এ তই আহিলে মোৰ তোৰ তাত যাবলৈ মন যা- ব
অ, সেইটো কাৰণে এতিয়া সেইটো ভাবিয়ে এতিয়া নগলে নহ মানে চিন্তা কৰি আছো।
অ, চিন্তা কৰি কি আৰু যাবই লাগে সেইটো কাৰণে মই আকৌ কি ভাবি আছিলো জান এই কেইটা দিন বোলো এই গৰম বন্ধ যে দিবই নহয় এয়া পিহুহতৰ
অ
তেতিয়া বোলো তহঁতে আহিবি আ তহঁতৰ গাড়ীখন লয় নহলে বৰদোৱালৈকে যাম আমি গোটেইখিনি বৰদোৱা দেখিছ
বৰদোৱা খন নতুন খন নতুনকে বনোৱা পা যোৱা নাই দে যাম বুলি ভাবিহে আছো
হয় ইমান ধুনীয়া লাগে নহয়
টিভিত কিয় চবতে দেখি আছো চবে গৈ আছে ফট
অ চবেই গৈ আছে বহুতেই ধুনীয়া লাগে আমি এতিয়া ইমান ওচৰতে থাক কি আমি যোৱা নাই কিন্তু বাহিৰৰ অ বহুত দূৰৰ দূৰৰ মানুহ আহি আছে গাড়ী ঠিক কৰি কৰি
কাঢ়ি এনেকে গৈ গৈ যাওঁ হয় এতিয়া নতুন কে বনালে যাব পৰা নাই আমি
ইমান ধুনীয়া হৈছে মানে আমি হেৰিত গৈছিলো দেই উদ্বোধনী কৰোতে যেতিয়া হিমন্ত বিশ্ব আহিছিলে অমিত শ্বাহ আহিছিল যে অ অমিত শ্বাহহঁত আহিছিল আছিলে বহুত উ মানে ডাঙৰ মিটিং হৈছিলে
তেতিয়াহলে তয়তো চালি এবাৰ অ
নহয় নহয় তেতিয়া যে আমি গ'লো হয়
আহ
মানে মিটিঙত যিটো পেণ্ডেল আমি পেণ্ডেলৰ ভিতৰতে থাকিলো তাৰমানে গৈ পাই পেণ্ডেলৰ হেৰিয়ত বহিলোঁ তাৰ পিছতে মিটিং আৰম্ভ হ'ল অ হিমন্ত আহিলে হিমন্ত ভাষন খন দিলে তাৰ পৰা আকৌ অমিত শ্বাহে দিলে এনেকে কৰো দে গোটেইখিনি টাইমটো আমাক গুচি গল নে তাৰপিছতে দুটামান বাজিলে অ তেতিয়া মিটিং শেষ হ'ল ভাঙা লগে লগে মানে আমি প্ৰজেক্ট চাবলৈ যাবলৈ নহ'লে ইমান মানুহ বুলি কৈছোঁ গুৱাহাটী ডিব্ৰুগড় তিচুকীয়া সেইফালৰ পৰাও মানে গাড়ী লৈ লৈ মানুহ আহিছে গাড়ীয়ে বিচাৰিবি নে নিজৰ প্ৰজেক্ট চাবলৈ যাবি তাৰ পিছত আৰু একদম এনেকুৱা মানুহ মানুহ ফালি ফালি তই মানে মানুহৰ ফালি বাদেই দে এনে গৰম এনেকুৱা ৰ'দ দিছে সেইদিনাখন
অ হয় আকৌ মই টিভিত চাইআছো নহয় গৰম ইমান হেএদিনা হন
ত ওলাব নোৱাৰ একো নেদেখো একে ঠেলা গোটাতে মানুহৰ মানে মাজে মাজে আহি আছো ৰাস্তাত যাই আহিছো কোনটো ৰাস্তাত ক'ত আহিছে একো নোজানো কিন্তু মানুহৰ ঠেলা কটাতে আহি আছো ৰাস্তা নেদেখো মানে আওঁ তাৰ পিছত আহি আমাক কি নহব গোট গুতি নাই সেইদিনাখন একে গাড়ী বিচাৰি বিচাৰি বিচাৰি বিচাৰি দেউতা মই না আৰু আমাৰ ৰিংকু আৰু এজনী মান চাৰিটাই মানে লগ এৰা নাই দেউতাক বিচাৰি ফুৰিছো লাষ্ট লাষ্টত গৈল পাই দেউতাক বোলে খিনিতে ৰখি থাকক। তহঁত কিতা ৰখি থাক, মই এইখিনি গাড়ী পাৰ্কিংটোত মই গাড়ী খন চাই আহো আমাৰ। গাড়ী মই নাম্বাৰটো ৰাখি থৈছো। অ' তাৰপিছত মোৰ কচত স ৰখি থাক মই। পাৰ্কিংটোত মই গাড়ী নাম্বাৰ চাই আহো। গাড়ীৰ নাম্বাৰ টো চালো। তাত আমাৰ গাড়ী পাৰ্কিং নাই। বেলেগত আছে সেইফালে ডিব্ৰুগড় গুৱাহাটী তিনিচুকীয়া এয়া সেইখিনি মানুহৰ পাৰ্কিং। আমাৰ মানে এইফালে নগাও। মৰিগাঁও টো এইটো চাইডে দিছে। তাৰ পিছত দেউতাতো হেৰালে নহয়, হেৰালে তই ৰাস্তাতো গাড়ী লাইনৰ পৰা মানুহ জংঘল ফালি ফালি মানে ৰাস্তা কিনাৰত জংঘল ফালি ফালি আহিছো তাতো যি একে মানে হেৰি কাঁইট আছে, কিবা-কিবি গছ আছে উম হেৰিটো কি তিতা গুটিটো ভেঁকুৰী তিতা গছ একে কাঁইটে যি গাত ফালিছে অ'' -কি সেইবিলাক ফালি ফালি আহিছো অ আহি দে তাক ন পালোঁ বিচাৰি বিচাৰি তাৰপিছত আৰু লাষ্টত গাড়ী। খন আমি পালো চাৰে চাৰি। সাত পা বাজিছে তেতিয়া ই দেউতাক বিচাৰি নাপালোঁ পাল নহয় দেতাক এৰি থৈ গুচি আহিলো
কিহত আহিলে তাপা
নৰয় তাৰ পিছত। আকৌ পলাশ গুৰি গাড়ী এখনত তাৰ পিছত দেতাই কলে আমাৰ গাড়ীখন নাপ পালোঁ। অ' তাৰপিছতে এতিয়া মোৰ মানুহখিনি গ'লগৈ অ' তাৰ পৰা বোলে এই আপুনি আহক আহক আমাৰ গাড়ীতে চিট খালি গৈছে। আহি ঘৰত চিন্তা মোৰ। এতিয়া গোটেই গাড়ী খনৰ মানুহ সোপাও বাপে কি হব বাপে মই বোল সেই ভগৱান ফোন এটাও নাই যিমানেই যি নহওঁক দেই, তাৰ পৰাও নেহেৰাই। কাৰণ বৰদোৱা আমাৰ এইকন জেগা ন। কিন্তু তথাপিতো মানুহৰ চিন্তা এটা লাগে নহয়, অ' বিৰাট চিন্তা লাগিছে আৰু হু আহি ভাত খাব দিছে। মিঠ টিঙৰ পৰা আহি ভাত খাব পৰা নাই মই। এতিয়া চিন্তাত দেতা কি হব দেউতা কি হব? তাৰপিছতে অ তাৰপিছতে যেনিবা আন্ধাৰ হ'ল আহা দেউতা আহি
সৰু ল'ৰা ছোৱালী হলেও ভাল অ হাতত ধৰি ফুৰিবলৈ কৈ দিয়া জানা বুজা মানুহ কাৰণে কলি এইখিনিতে থিয় হৈ থাক থাকক বুলি। তাৰাপাও যে হেৰাব এতিয়া কিন
ল'ৰা ছোৱালী হ'লেও নেহেৰাই ন ল'ৰা ছোৱালী মানুহ হলে কি হব অ ই মই নাযাও এইখিনিৰ পৰা আহি অ ৰখি থাক বুলি কলে ৰখি থাকিব ভয় খাই মানে কি ক'বালৈ গুচি যাম নাপাম মই কলৈ যাম কিন্তু দেউতাই ভাবিছে কিয় অ এফালে যাওঁ পামেই অ
আমে আকৌ নিজৰ বিচাৰি ফুৰিছে ছাগল খন হয় দে তহঁতৰ এটা কাহেনি
ই কেনেকুৱা কাহানী আৰু তাৰ পিছত গাড়ীত আৰু আহিলো গোটেই সোপা মোক কৈ আহিছে কি হ'ব এতিয়া তাপা কেইজনী মানে আকৌ কয় আমি বোলে দিনটোৰ কাৰণে আহিছো ইমান দেৰি হ'ল, ভোকো লাগিছে আমি ৰ খি থাকিব নোৱাৰোঁ। কোনোবা আহে আহিব, নাহে নাই। আহে আহিব, নাহে তেনেকে, কলে বেয়াও লাগে ন' এবাৰ ভাবিছো অ', এতিয়া নিজৰ মানুহখিনিয়ে কৈছে নালাগে ৰচোন কমান ৰ তাপা সিহঁতক ফুকন চুকৰ মানুহখিনিয়েতো নেমানে নহ হয়। সে নালাগে নালা সেয়ে তাইক বাপেকৰ লগতে বোলে জীয়েককো নমাই থ যা, এনেকে কৈছে মোৰতো ইমান বেয়া লাগিছে মনতো বাপেকৰ লগত অ', জীয়েকক নমাই থৈ যা, নমাই থৈ যা বোলে এনেকে কৈছে। তাৰপিছত আৰু মই তথাপিতো উঠিলো আৰু উঠি কলো আহি আৰু তাৰপাছত ইটোক ফোন কৰিছোঁ সিটোক ফোন কৰিছোঁ আমাৰ দেউতাক যদি পাও লৈ আহিবি। তাৰ পিছত ই পলাশ গুৰিৰ ববি নে কি সেই মানুহজনে দেতাক পাই পেলাই সিহঁতৰ গাড়ীতে লৈ আহিছে। তাৰ পিছত মংগলবাৰ দিনাখন হেৰিয়ে গৈছে, বজাৰলৈ গৈছো আৰু লগত যি পা গৈছিলে আমাৰ গাড়ীখনত ইজনীয়ে পায় ঐ দেউতা সেইদিনা ওলালেহি নে? অ', ওলালেহি অ', সিজনীয়ে সুৰিব ঐ
সাগৰিকা খবৰ খাতিৰ পোৱা নাই অ' কি হ'ল, কি নহ'ল, হয় দে।
আমাৰ এই হেৰুৱাটোহে বেছি জমনি, এ এতিয়াও সেইটো কথা মাজে মাজে মানে মানুহখিনি গোট খালে ওলাই মানে। অ' ওলাই থাকে সেইটো এটা মানে কিবা স্মৃতি সনেকে ৰৈ গ'ল আৰু মনত। এনে গ'লো যদিও, অ', কিন্তু এতিয়া যাবলৈ মোৰ মানে খুব ইচ্ছা আছ
আমি এবাৰ যাম বুলি ওলালো হে যোৱাই নহ'লে হয়। আকৌ এবাৰ উম, চাওঁ কেতিয়া নিয়ে ভগ ভগৱানে বোলো যাব লাগিব বোলো। খাবলৈ চব মানুহে চালে গৈ।
অ', এইকো এ, আহিছ ছে নহয় একো গৈ দেখ
অ', অ', হয় দেখাব লাগিব। এবাৰ গ'লে তাইও যেনিবা এতিয়া নতুন বনোৱা
নহয় নতুন প্ৰজেক্টটো বেছি ধুনীয়া হৈছে। আকৌ সেই সন্ধিয়া পাঁচটা বজাত বোলে বন্ধ কৰি দিয়ে। অ', আজিকালি পাঁচটা বজাত সেই প্ৰজেক্টলৈ যাব নিদিয়ে। বন্ধ কৰি দিয়ে মানে। তাই আগতে মানে গৈ পেলাই চাই আহিবলৈ ইমান মা টো বুলি, ইমান মানুহ।
প্ৰতিদিনাই।
প্ৰত্যেক দিনাখনেই মানুহ, দেওবাৰ দিনাখন আৰু বেছি হয়। তাৰমানে দেওবাৰ দিনা চব বিলাক বন্ধ থাকে ন, স্কুল কলেজ বা অফিচ চফিচ। কিছুমান মানুহ মানে দেওবাৰ দিনাখন সুবিধা হয় যাব বলে, অ'।
সেইকাৰণে বেছি হয় আৰু দেওবাৰে। তেতিয়াহলে গৰম বন্ধত গলে দেওবাৰ চেওবাৰ নাই ন, যেতিয়াই তেতিয়াই যাব পাৰিম। আমি দেওবাৰটোত নেযাওঁ আও। দেওবাৰ দিনা নেযাওঁ আও। দেওবাৰ দিনাখনহে ভিৰ হয়। ব
অ।
বেলেগ এটা বাৰত যাম আৰু, তেতিয়া হয় সেইটো
তেতিয়া সুবিধা হব, মানে চাবলৈও পাৰিম তেনেকে ন।
অ', অ, যাম দে মিলি জুলি গ'লে ভালো লাগে নহয়, অকলে অকলে, অ, হয় নেকি ইমান আগতে আমি সৰুতে তেতিয়াই যোৱা। তেতিয়া দৌল মন্দিৰ যে হা? সেইপিনে দূৰ আছ সনেকে চাওঁতে কিমান দেৰি হৈ যাব আকৌ সেইকাৰণে যে
আৰু এতিয়া তাতে আকৌ প্ৰজেক্টটো হ'ল, প্ৰজেক্টটো আকৌ ডাঙৰ নহয় বহুতখিনিয়ে ডাঙৰ, এৰিয়া, আৰু মানে ফটোত হে দে সি আছে ইমান ধনীয়া লাগিছে সেইদিনাখন আমি গ'লো যদি ধৰ দেখা নাপ
দেখা নাপালি অ, অ, পৰ্দা
পৰ্দাত দেখুৱাই আছে, অ', ক'ত ক'ত কেনেকে আদৰণি, হা? অ', তেতিয়া এতিয়া সম্পূৰ্ণ হৈ গ'ল, যেতিয়া মানে সম্পূৰ্ণ
মইতো নহালা এতিয়া ডাঙৰ মানুহ আহিছে হয় মন্ত্ৰী আহিছে সেনেকেনো ত ইফালে সিফালে, যাব নিদিব নহয় চব হয়। কাৰণে, বহি থাকিলি আকৌ তাৰপা আকৌ সময় হ'ল গুচি আহিল।
অ' আৰু নহয় ইমানেই ডাঙৰ পেণ্ডেলে বনাইছে মানে পাঁচটা। পাঁচটা ইফালে দুটা সিফালে ইফালে দুটা মাজত মাজৰ পেণ্ডেল টোতে গোটেই মানে ডাঙৰ মানুহ খিনি বহিছে। সিফালৰ পেডেল কেইাতো মানুহ বহি বহি আছে তাৰমানে যিকেইটা ধৰণ মানে মূল মূল মানুহ যেনেকে অমিত শ্বাহ বা হিমন্ত বিশ্ব ছয়মাহীত মানে মাজৰ ভেদ ত বহি মিটিং খন কৰিছে সিফালে দুটা ইফালে দুটাত পৰ্দা লগাই দিছে তাতো মানুহ বহি আছে মঞ্চত মানে ডাঙৰ ডাঙৰ মানুহবিলাক তাৰ পিছত আকৌ মাজুলী সত্ৰ গোসাইহঁত আহিছে
অ অ
বিলাক সেয়া সত্ৰাধিকাৰ বিলাকতো বহি আছে চবো আদৰণি জনাই জনাইছে ইমান মানুহ ইমান ডাঙৰ পেণ্ডেল তই যদি ওলাই গলি কেনেবাকে আৰু সেই পেণ্ডেলটো আহি তই নিজৰ মানুহ
বা ভয়ে লাগিব মোৰ
কৰিছে যাওঁতে সোমাই যাওঁ যাওঁতেও চেক কৰে আকৌ আহতে মানে একোৱে নিব পানী বতলটো নিব দিয়া নাই অ বেগত যদি এই নানা নাই তাত একদম পানী মানে কি জানো এইটো লাইনত এশমান মানুহ বহি খিনিত এটা পানী মানে কৰি দিছে আকৌ সেইখিনিত এটা মানে পানী ধুনীয়া মিনাৰেল ওৱাটাৰ একদম গ্লাছৰ সতি তাৰপা আগত আ ডাষ্টবিন দিছে আৰু লগ আগতে মানে দুটা তিনিটা একদম পুলিচ দিছে এম পুৰা ডিচিপ্লিন কিন্তু মানে ইমানেই ভাল লাগিছে এনেকুৱা এখন মঞ্চ মানে আগলৈ দেখা নাপা
অ ডিচিপ্লিন হলেই নহলে যিমানে ভিৰ নহওক ধুনীয়াকে মানুহখিনিও অশান্তি নাপায় ধুনীয়াকে হৈ যায় অ
অঁ নাই নাই তাত একো নিদিলে সে পানীহে আৰু অঁ ঠিক আছে হ'ব দে মই এতিয়া নামঘৰলে যাওঁ হা অঁ অঁ অঁ